অ পাই তুমি যে কৰিছিলা কথাটো কোৱাচোন
অ ফোন টো কাটাই গ'ল ৰ'বা আধা কথা খিনি কোৱা হ তোমাক মানে সেইটোয়ে আৰু মানে মই মহিলাৰ সুৰক্ষাৰ ওপৰত মানে বহুত খিনি গুৰুত্ব দিলো হয় দিয়া সেইটোয়ে আৰু মানে মানে ইমান সৰু সৰু ছোৱালী বিলাকক লৰা বিলাকে ধৰ্ষন কৰিছে দেখিছ নে নাই তোমাৰ একোতো শাস্তিয়ে প্ৰদান নকৰে ন ত মই
অসমতো হৈছে অসমতো বহুত হৈ থাকে এইবোৰ উম মই মানে এইটো বুজি নাপাও মানে ধৰ্ষণকাৰীক মানে উচিতাস িয় প্ৰদান নৰে মানে এই চৰ কাৰণে মোক সেইটো লাগে মানে উচিত এটাত যদি উসাহ স্তি পৰম্পৰা নহয় এইবোৰ কমি যাবতো ভয়ত মানে ভয় কৰিব ন মানে শাস্তি বদন নকৰে যে কিয় বাাৰ
মই মানে এনেকুৱা কৰিলো হয় মানে সিহঁতে আৰু নেক্স মানে নেক্স আৰু কাৰোবাৰ মানে এইটো মানে কৰাটো দূৰৰে কথা ভব ভাবিলেও যাতে সিহঁতৰ গাৰ নোম শিঞঁৰি উঠে মানে সেনেকুৱা মই মানে শাস্তি প্ৰদান কৰিলো হয় মানে
হয় সিহঁতো মানে সিহঁত অকৌ মানে মুকলি আকাশৰ তল ভচি দিব লাগে মানে নহলে মানে জনসাধাৰণৰ হাতত এৰি দিব লাগে এনেকুৱা কৰিব লাগে
উম উম তাকে ত এজন ভাল মুখ মুখ্যমন্ত্ৰীৰ লক্ষ্য় কেৱল তাৰ মানে তোমাৰ উন্নয়ন কৰাই নহয়তো সকলো নাগৰিকৰ সমস্া শুনি সৎ শচ্ছ আৰু মানে ন্ায় সংগত ভাৱে কাম কৰ মানে কৰা কৰিব লাগে
উ অম
ভাল মানে উন্নয়ন কৰাটোৱে লক্ষ্্য হব নালাগে আৰু মানে
হয় হয় যিকোনো ধৰণৰ হিংসা নি মানে নিৰ্যাতন বা বৈষম্য়ৰ বিৰুদ্ধে মাত মাতি দিব লাগে মানে নাৰীবোৰে মানে ছোৱালী বোৰক শিক্ষা আৰু আত্মৰক্ষাৰ প্ৰশিক্ষনৰৰ মানে সুযোগ দিব লাগে তেনেকুৱা আৰু
উম উম উম উম হয় দিয়া
আমাৰ অসমতো বহুত ঘটি থাকেতো এইবোৰ ঘটনা উম
তাকেতো অসম বুলি নকয় সমগ্ৰ বিশ্বতে এইবোৰ হৈ থাকে মানে উইছা উম
উচিত শাস্তি নোপোৱাৰ কাৰণেতো ধৰ মানে দ ধৰ্শনকাৰী মানে ওলাই আহে ন আৰু তেওঁলোকে সেনেকুৱা এনেকুৱা কাম কৰিবলৈ মানে ভাবে ভয় নকৰে তেতিয়া আৰু একোোান এনেকুৱা আৰু মনত ভয় নোহোৱাাই যে ইহঁতৰ একো ভয় ভাৱটোো নাথাকে
উম হয় হয় হয় মানে কি কৰিবা আৰু আজিকালি দিনকাল যিয়ে হৈ পৰিছে মানে ছোৱালী মই ভাবো ছোৱালী কেতিয়াও মানে তেনেকৈ সুৰক্ষা লাভ নকৰিবই চাগে ছোৱালী মানে সদায় সেনেকয়ে থাকে শাকিব লাগিব আৰু
মোক মানে শাস্তি প্ৰদান কিয় নকৰে সেইটোোৱে মানে ইমান ডাঙৰ মানে মূল মানে প্ৰশ্ন আৰু মানে মোৰ মানে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই যদি মুখ্যমন্ত্ৰীক লগ পাল তো এইটয়ে সুধিম মানে আগতে তেনে পোৱা
হয় দিয়া তোমাৰ পিছে কোৱাচোন আৰু তোমাৰ নিজৰো বিষয়ে কোৱাচোন তোমাৰ মানে আত্মবিশ্বাস আছে ন নাই তোমাৰ নিজৰ ওপৰত
আছে বাৰু নিজৰ ওপৰত আত্মবিশ্বাসটো থাকিবই লাগিব ন
হয় হয় হয় উম আত্মবিশ্বাসেই হৈছে নিজৰ ওপৰত থকা বিশ্বাস
উম।
হয় নে নহয়। মানে আত্মবিশ্বাসেই হৈছে তোমাৰ নিজৰ ওপৰত থকা বিশ্বাস। জীৱনত সফলতা লাভ কৰিবলৈ জ্ঞান পৰি
তি কৰাৰ উপায় আছেতো মানে নিজৰ শক্তি আৰু দুৰ্বলতাটো চিনি ল'ব লাগিব তুমি তোমাৰ কোনটো দুৰ্বলতা আছে। কুত দুৰ্বলতা আছে তোমাৰ গম পাইছা। আৰু সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে সফল ভাৱে তুমি সেইবোৰ সম্পূৰ্ণ কৰিব লাগিব। মানে নিয়মিত অধ্যয়নৰ অনুশীলন কৰিব লাগিব মানে তোমাৰ মানে তুমি আকৌ মানে নেতিবাচক চিন্তা মানে মনত আহিব দিব নোৱাৰা আৰু ইতিবাচক চিন্তা কৰিবা নিজৰ ওপৰত বিশ্বাস ৰাখিবা। মানে ভুল পথৰ পৰা শিক্ষা লৈ মানে ভুল মানে মানুহে কৈছে মানে মানে বেয়া তাৰ মানে বেয়া পথৰ পৰা আহিলে মানে গম পায় মানে ভুলৰ পৰা আহিলে গম পায় মানে। মানে কয় আৰু কেতিয়াবা মানুহৰ মাজত কেতিয়াবা কিছুমান কথাত মানে বেয়াও হ'ব লাগে মানে তেতিয়া শিক্ষা এটা পাই আৰু মানে বা এইটো মোক হৈছিলে মোৰ লগত। বুজি পাইছা নে কি কলো।
নাই পোৱা।
মানে ভুলৰ পৰা শিক্ষালৈ পুনৰ চেষ্টা কৰিব লাগে মানে। এটা যদি তোমাৰ ভুল হৈছে তেতিয়া তুমি সেই ভুলটো মানে আৰু নকৰা আৰু কেতিয়াও। বা বেয়া মানে কাম এটা যদি তুমি কৰিছা বা কাম বিলিপ্ত হৈ য পিছত তুমি সেইটো শিক্ষা নিজে পাবা মানে ত জ্ঞান এটা পাবা। সেইটো ভুল নকৰা আৰু ন তুমি কেতিয়াও সেইকাৰণে মানুহে কয় কেতিয়া অ' সেইটোয়ে কৈছো মই কেতিয়াবা মানে তেনেকুৱা ভুল হবও লাগে মানুহৰ জীৱনত তেতিয়াও মানে শিক্ষাটো পায় আৰু মানে।
উম উম আৰু যিজন ব্যক্টিৰ মানে নিজৰ ওপৰত বিশ্বাস থাকে। তেওঁবাৰে যিকোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু সাহসেৰে সমস্যাৰ সমাধান কৰিব পাৰে।
অ' সেই আত্মবিশ্বাসে মানুহৰ সফলতা নেতৃত্ব আৰু সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে আত্মবিশ্বাসটোৱে মানুহৰ মানে ডাঙৰ মানে এটা সম্পদ আৰু মানুহৰ আত্মবিশ্বাস থাকিলে সকলো সম্ভৱ হয় মানে আত্মবিশ্বাস থাকিব লাগিব। তোমাৰ নিজৰ ওপৰত তেতিয়াই চপ কামতে সফলতা লাভ কৰিবা।
আত্মবিশ্বাসে মানে মানুহক নতুন কাম কৰিবলৈ মানে উৎসাহ দিয়ে মানে আমাক এটা ঠেলি দিয়ে। মানে সেইটোয়ে সেইটোয়ে মেইন। বা পৰীক্ষা চাকৰি সাক্ষাৎকাৰ বা মঞ্চত ভাষণ বা যিকোনো প্ৰতিযোগিতা আত্মবিশ্বাস থাকিলে ভয় কমি যায় গম পোৱা আৰু নিজৰ মানে সামৰ্থ ভালদৰে প্ৰকাশ কৰিব পাৰি।
মনত দৃঢ় বিশ্বাসো তুমি থাকিব লাগিব তোমাৰ নিজৰ ওপৰত নিজৰ দৃঢ় বিশ্বাস। খাও কি খাই অহিকতা সেইটোয়ে আৰু। থাকিলে তুমি সকলো কামত আগবাঢ়িব পাৰিবা ন'।
হয়, হয়। আত্মবিশ্বাসৰ অভাৱ থাকিলে মানে বহু সময়ত তোমাৰ যিখিনি যোগ্যতা থকাৰ পিছতো মানে মানুহে সফলতা লাভ কৰিব নোৱাৰে গম পাইছেনে নাই, কিন্তু আত্মবিশ্বাস আৰু অহংকাৰ একে কথা নহয় গম পোৱানে নোপোৱা।
নহয়, নহয়, এইটো একেবাৰেই নহয়।
উম, আত্মবিশ্বাসে আমাৰ কি আত্মবিশ্বাসে আমাক নিজৰ শক্তিৰ ওপৰত বিশ্বাস কৰিবলৈ শিকায়। আৰু অহংকাৰে আনক তুষ্য জ্ঞান কৰিবলৈ শিকায়। সেয়ে আমি মানে আত্মবিশ্বাসী হ'ব লাগে কিন্তু নম্ৰতাও বজাই ৰাখি
নালাগে উম, অহংকাৰী কেতিয়াও হ'ব নালাগে, অহংকাৰী মানুহক পতন আনে। সেইটোৱে, অহংকাৰ কৰিলে তোমাৰ পতন হ'বয়ে এদিন।
হয়, হয়, হয়। উম, আত্মবিশ্বাস মানে তোমাৰ আত্মবিশ্বাস মানে আত্মবিশ্বাস মানে তোমাৰ যিটো সফল জীৱনৰ মানে এটা চাবি কাঠি বুলি ক'ব পাৰি ন'।
পাৰি পাৰি, মই এইটোৱেইতো ক'লো আত্মবিশ্বাসটোৱেই মানুহৰ মেইন মানে। সৰু সৰু লিক এ মানে লক্ষ্য নিৰ্ধাৰণ কৰি সফলতা ভাৱে সম্পূৰ্ণ কৰিব পাৰি। মানে নিয়মিত অধ্যয়ন বা অনুশীলন কৰিব পাৰি তেতিয়া আত্মবিশ্বাসতো মানে বৃদ্ধি পাই মানে। তেনেকুৱা আৰু। আৰু ইতিবাচক চিন্তা কৰিব লাগিব তুমি মানে একো মানে নেতিবাচক চিন্তা মনত আহিব কৰিব দিব নালাগে। নিজৰ ওপৰত মানে দৃ়ঢ় বিশ্বাস ৰাখিব লাগিব বা মই এইটো কাম কৰিব পাৰিমেই মানে মোৰ নিজৰ ওপৰত এইখিনি বিশ্বাস আছে, বা মই আগুৱাই যাবই লাগিব মানে, মই এইটো কাম কৰি দেখুৱাবই লাগিব। তেনেকুৱাকৈ মানে আত্মবিশ্বাসটো মানে বৃদ্ধি পায় আৰু সেইটোৱে।
হয় দিয়া। অহ' তোমাৰ উম, তোমাৰ পিছে, তোমাৰ পিছে লক্ষ্য কি?
মোৰ লক্ষ্য। মোৰ লক্ষ্য মানে আছে বাৰু জীৱনৰ লক্ষ্য বহুতেই থাকে। মোৰ মানে জীৱনৰ লক্ষ্য কি মানে নিজৰ মানে ভৰিত নিজৰ থিয় হ'ব লাগে আৰু সেইটোৱে আৰু। আত্মবিশ্বাস কৰি তুলিব লাগে, তেনেকুৱা আৰু। চেষ্টা কৰি আছোঁ বাৰু। উম, চেষ্টা কৰি থাকিব লাগিব চেষ্টাই মানুহৰ মানে পৰম ধৰ্ম মানে, চেষ্টাৰ অবিহনে একো নাই পৃথিৱীত। চেষ্টা অবিহনে পৃথিৱীত একো নাই মানে, চেষ্টা কৰিলেহে তুমি সফলতা পাবা।
উম।
অহ, হয় দিয়া। মানে প্ৰতিজন মানুহৰ জীৱনত কিছুমান সপোন থাকে ন'। মানে কোনোবাই দিয়াচোন আগতেটো আমাক সুধিলে সৰুতে যেতিয়া আমাক কোনোবাই সোধে যে ডাঙৰ হ'লে কি হ'বি। তেতিয়া আমি কি কৈ দিওঁ ডক্টৰ হ'ম নহ'লে ইঞ্জিনিয়াৰ হ'ম। অভিযান্ত্ৰীক হ'ম হয়নে নহয়।
হয় দিয়া।
আমাকতো সৰুৰ পৰাই সেয়ে শিকাই যে ডাক্তৰ হ'ব লাগিব অভিযা হ'ব লাগিব।
ডাক-ডক্টৰ আৰু অভিযান্তিক এই দুটা মানে মুখত থাকে ন' মানুহৰ ডক্টৰ হ'ম
অহ', অহ', অহ' অভিযন্তা অভিযন্তা উম।
আৰু মানে
উম, কিন্তু কেৱল মানে আৰু সপোন দেখিলেই সফলতা নাহে নহয়, সেই সপোনক আৰু বাস্তৱ ৰূপ দিবলৈ এটা স্পষ্ট লক্ষ্য নিধ কৰি কঠোৰ কৰিব লাগিব।
অ' সেইটোৱে আৰু, আৰু মানে কি তোমাৰ মানে কপ কপালত থাকিলেও তোমাৰ সেইটো নহ'ব পাৰে মানে তুমি যদি সেইটো প্ৰতি চেষ্টা নকৰা মানে কিছুমানে কয় যে হ'ব দিয়া কপালত থাকিলে চব হ'ব, কিয় হ'ব কপালত থাকিলে চব তুমি বহি থাকিলে নহ'ব নহয়। সি মানে তুমি লক্ষ্যটোৰ প্ৰতি আগবাঢ়িব লাগিব ন। চেষ্টা কৰিব লাগিব কষ্ট কৰিব লাগিব। তেতিয়াই তুমি সফলতা লাভ কৰিবা সেই সফলত আছে বুলিতো বহি থাকিব নোৱাৰা ন।
উম', উম'। সেয়ে আৰু সপোনে মানে আমাক নতুন আশা আৰু প্ৰেৰণা দিয়, দিয়ে। আৰু লোক্ষ্যই সেই সপোন পুন মানে পুৰণৰ সঠিক পথটো আমাক ৰাস্তাটো দেখাই দিয়ে। লক্ষ্য নাথাকিলে কিন্তু টো মানুহে জীৱনত কি কৰিব লাগিব সেয়া একো বুজিব নোৱাৰে। উত্তম মানে এইটো সত্য কথা মানে কিন্তু লক্ষ্য থাকিলে। সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰি পৰিকল্পনা কৰি আগবাঢ়িব পাৰি আৰু নিজৰ শক্তি সঠিক দিশত মানে ব্যৱহাৰ কৰিব পাৰি আৰু।
এই সেইটোয়েই কলো মই লক্ষ্য থাকিলে জীৱনত মানে সঠিক দিশটো পোৱা যায়। যায় মানে তোমাৰ লক্ষ্য থাকিব লাগিব। মানুহক পৰিশ্ৰমী নিয়মানুবৰ্তি আৰু দায়িত্বশীল কৰি তোলে লক্ষ্যই মানে আৰু লক্ষ্য পূুৰণ বাবে তুমি অধ্যয়ৱসায় সময়ৰ সঠিক ব্যৱহাৰ আৰু আত্মবিশ্বাস চাৰ প্ৰয়োজন হ'ব গম পাইছানে। আ আত্মবিশ্বাস। মানে তোমাৰ অ' আত্মবিশ্বাসতটো লাগিবই বাৰু কলোয়ে মোক তেতিয়া তোমাক। বাদা আহিলেও হাৰ নামানি ধৈর্যৰে আগবাঢ়ি যাব লাগিব তুমি মানে তোমাৰ জীৱনত বহুতো বাধা বিঘিনি আহিব। কেৱল তোমাৰ লক্ষ্য হব লাগিব তোমাৰ নিজৰ কামত গম পাইছা। সেই নিজৰ কামত তেতিয়াই তুমি আগবাঢ়িব পাৰিবা যেনেকুৱা ধৰা তুমি
মানে সফলতাৰ পথ কেতিয়াও মানে সহজ নহয়টো বহুত বাধা বিঘিনি বিফলতা আৰু হতাহাৰ সন্মুখীন হব লাগিবই। কিন্তু যিসকল লোক
ধৈৰ্যতো বহুত দৰ দৰকাৰী দেই আমাৰ জীৱনত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব তুমি আৰু যেনেকুৱা মই তোমাক মানে উদাহৰণ এটা দিয়ে কৈছো। কি ক'লা?
নিজৰ লক্ষ্যৰ প্ৰতি পুৰা মানে অটল থাকিব লাগিব সেই সকলে মানে সফলতা লাভ কৰে আৰু যিয়ে উম।
ধৰা মোৰ লক্ষ্য তুমি ধ ভাবা আৰু মোৰ লক্ষ্য হৈছে ভালদৰা ভালদৰে। পঢ়া শুনা কৰি এজন ধৰা মই সফল শিক্ষক হ'ম বা এজন সফল ডক্তৰ হ'ম। এনেকুৱা আৰু লক্ষ্য থাকিলে মানুহৰ জীৱনত সফলতা মানে পদটো মানে বিচাৰি পাই মানে সেইটোয়ে মই মই সেইটোয়ে কলো। তোমাৰ জীৱনত লক্ষ্য থাকিব লাগিব আত্মবিশ্বাস তোমাৰ থাকিব লাগিব আৰু এটা হ'ল মানে তমাৰ মনতটো মানে সাহস সাহস থাকিব লাগিব মানে ধৈৰ্য থাকিব লাগিব। তেনেকুৱা সেই কিনি যদি থাক তোমাৰ তুমি এদিন সফল হবাই জীৱনত মানে সফলতা লাভ কৰিবাই।
উম। সপোন দেখাটো গুৰুত্বপূৰ্ণ কিন্তু সেই সপোন পূৰণৰ বাবে সৎ উদ্দেশ্য বা স্পষ্ট লক্ষ্য আৰু নিৰন্তৰ পৰিশ্ৰমী সবলতাৰ মূল চাবি কাঠি আৰু।
উম, হয়।
সপোন দেখিব লাগে স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে আত্মবিশ্বাসেৰে আ পাৰি যাব লাগে তেতিয়াহে জীৱন সাৰ্থক আৰু সফল হ'ব হয় নে নহয়।
হয় দিয়া হয়, হয়, দিয়া হয় দিয়া।
উম। উম, ভাল লাগে দিয়া দেই তোমাৰ লগত কথা পাতি তুমি বহুত মানে জ্ঞান থকা ছোৱালী দেই।
হয়, হয়, হয়, মই জ্ঞান নাছিল আছে, আছে মোৰ ৰাজনৈতি বিজ্ঞানত মোৰ অনাৰ্চ আছিলে। মানে ভাল লাগে এইবোৰ কথা
জতি বিজ্ঞানৰ ওপৰত।
হয়, হয়, ক'ম বাৰু কিয় নক'ম বাৰু মই ৰাজনীতি বিজ্ঞানৰ কথা ক'ম বাৰু তুমি জানা নেকি ৰাজ
মে তুমি অনাৰ্চ লৈছা আৰু তুমি কলে ভাল লাগে বহুত মানে এইটো এ, ভাল লাগে দিয়া এই এইটো, এইটো হৈছে সেই